নমস্কাৰ ৰিজা।
নমস্কাৰ।
কেনে আছা ভালনে খবৰ।
হয়।
ভালে আছা।
হয় আছো, তুমি আছা নে নাই।
অ'মোৰ ভালে দিয়া অ' আজি আমি অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে অলপ আলোচনা কৰিম বুলি ভাবিছো কি।
হয়-হয়।
অ' অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আমাৰ ৰাজ্যৰ গৌৰৱ হয়নে?
হয় সেইটোতো হয়।
অ', -অ' আমি প্ৰথমেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কও দিয়া ঠিক আছে।
হা।
তুমি জানানে কাজিৰঙা নেচ নেশ্যনেল পাৰ্ক, কাজিৰঙা ৰাষ্ ষ্ট্ৰীয় উদ্যানখন যে আমাৰ অসমৰ আটাইতকৈ বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান যে।
তাতেটো আমাৰ অসমৰ গৌৰৱ, আমাৰ এশিঙীয়া গড় পোৱা যায়।
হয়, হয় ঠিকে কৈছা অ', ইয়াৰ উপ উপৰিও অ', কি কি জন্তু তুমি দেখিছা তাত? গৈছিলা নে আগতে?
এনেই মই তাত তে বিভিন্ন ধৰণৰ মানে বিভিন্ন ধৰণৰ জন্তু দেখিছো।
হয়।
তাৰে অ', তাৰে ভিতৰত বাঘ, হাতী জলমঁহ, হৰিণী। আৰু বিভিন্ন ধৰণৰ পক্ষী দেখিছো। ক'
অ', আৰু মই শুনিছো হেনো অ', কাজিৰঙা ইউনেস্কোৰ বিশ্ব ঐতিহ্য স্থান বুলিও মানে কোৱা হয় জনা গৈছে আৰু।
হয়, হয় মই শুনিছো বাৰু সেইটো আমাৰ অসমৰ বাবে এক ডাঙৰ
হয়, হয়, হয়, হয় আৰু তুমি গৈছিলা আগতে ন'।
গৈছিলোঁ। অ', তাতে আমি জীপ-জীপ চা পাৰি কৰিব পাৰি, হাতী চাফাৰী কৰিব পৰি।
হয়, হয়, অহ তাত অহ, কি কি সেই আৰু কি কয় এতিয়া তুমি কাজিৰঙাৰ পিছত কোনটো উদ্যানৰ নাম ল'বা?
অ', মই কাজিৰঙাৰ পিছতে আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যান
হয়, আতচ্ছা এইটো ক'ত অৱস্থিত আছিলে?
অ', পচ অসমৰ পশ্চিম অংশত ভূটান সীমান্তৰ ওচৰত ই অৱস্থিত আছিল।
অ', আতচ্ছা আৰু তাৰ বিশেষত্ব কি বাৰু মানসৰ?
বিশ্বৰ ঐতিহ্যৰ স্থান টাইগাৰ ৰিভাৰ্জ অ' চৰি ৰিজাৰ্ভ আৰু বাইচফিয়াৰ ৰিজাৰ্ভৰ মানে ৰিজাৰ্ভ আছে ইয়াতে।
অ' আতচ্ছা বাঘ আৰু অ' বুজিছো। এতিয়া মই বা একেলগে ইমানবোৰ স্বীকৃতি পাইছেনে?
হয় বহুত মানে আমাৰ তাত তাত গ'ল্ডেন লংগুৰ। পিকৱী হওঁক, বাঘ আদি বিভিন্ন ধৰণৰ আৰু, বিৰল প্ৰজাতিৰ প্ৰাণী আছে তাতে।
আতচ্ছা আৰু বনৰীয়া গাহৰিও পোৱা যায় চাগে হয়নে
হয় হয় পাই তাতে
অহ
পিগমি পিগমি হওঁক পৃথিৱী
হয় কোৱাচোন কি কৈছিলা
অ মই যে কলো পিগমি হক পৃথিৱীৰ আটাইতকৈ সৰু বনৰীয়া গাহৰি বুলি কয় এইটো।
অ মই শুনিছো পিছে কিন্তু উম আহ আৰু কি কয় আহ তাতে মানে মানসলৈ যোৱা পৰ্যাটকসকলে কি অভিজ্ঞতা লাভ কৰে মানে তুমি গৈছিলা যিহেতুকে জানিবা চাগে।
হয় বনাঞ্চল নদী আৰু পাহাৰৰ এক অপূৰ্ব সংমিশ্ৰণ দেখা যায় তাতে বিভিন্ন বিভিন্ন ধৰণৰ বাঘ আছে আৰু নাহৰ ফুটুকী বাঘ আৰু তাতে যেতিয়া জীপ চাফাৰী কৰা হয় বনাঞ্চলৰ মাজেৰে লৈ যোৱা হয়। এতিয়া বিভিন্ন ধৰণৰ অ বহুত ধৰণৰ জীৱ জন্তু আৰু বিভিন্ন ধৰণৰ গছ আছে বহুত ওখ ওখ গছ আছে। আৰু বহুত বিভিন্ন ধৰণৰ আছে তাতে।
অ আৰু আমাৰ এইখন আছে যে তোমাৰ নামেৰি নেচনেল পাৰৰ্ক নামেদি ৰাষ্ট্ৰীয় উদ্যান বুলি যে এখন আছে। অ মানে তাত বিৰল পক্ষীয়ো পোৱা যায় হেনো
হয় হয় এ পক্ষীপ্ৰেমীসকলৰ বাবে ই নিশ্চয় স্বৰ্গৰ দৰে হ'ব ভূ স্বৰ্গৰ দৰে
কি ধুনীয়া ন আমাৰ অসমত ইমানবোৰ ৰাষ্ট্ৰীয় উদ্যান আছে
হয় ইয়াৰ ম ইয়াৰ মাজেৰে জীয়া ভৰালি নদী হৈ গৈছে ই বৰ বহুত আকৰ্ষণীয় বস্তু
অঁ তাতো ৰিভাৰ ৰাফটিঙো কৰা যায় মই শুনিছিলোঁ হেনো
হয় হয় ঠিক শুনিছা বহু পৰ্যটকে এই অভিজ্ঞতা উপভোগ কৰে
অ এইবাৰ পিছে মোৰো মন আছে এইবাৰ মই যাম বুলি ভাবিছো তাত
মই যোৱা বছৰে গৈছিলো মা দেউতাৰ লগত তুমিও যদি যাব বিচৰা যাব পাৰা
অ আৰু এইখন আৰু এইখন আছিলে যে আমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান
হয় হয় হয় আছে সেইখ আমি ত এইখন মিনি কাজিৰঙা বুলি ক
অ হয় হয় হয় মিনি কাজিৰঙা বুলিও কোৱা হয় কিয় কোৱা হয় পিছে জানানে
তাতে আমাৰ যেনেকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তোমাৰ এখিঙীয়া গ়ড় পোৱা যায় তাতো এশেঙীয়া গড় দেখা যায়
অ ইয়াৰ পৰিৱেশটো কেনেকুৱা পিছে
ইয়াতে বিস্তৃত খাহনি অঞ্চল আৰু জলাভূমিয়ে ইয়াক বিশেষ কৰি তুলিছে
অ সেইবাবে পৰ্যটকো বহুত বেছি পৰিমাণে দেখা যায় হয়নে?
হয় হয় হয় ইয়ে ইয়াৰে কাৰণ পৰ্যটকৰ মানে পৰ্যটকো বহুত আকৰ্ষণ কৰে।
আৰু কি কি আছিলে বা? ৰাষ্ট্ৰীয় উদ্যান তোমাৰ মন আছে নে কিবা আৰু
ডিব্ৰু চৌখোৱাৰ
অ হয় হয় হয় ডিব্ৰু চৈখোৱা আছিলে আন এখন গুৰুত্বপূৰ্ণ উদ্যান
হয় ইয়াত বনৰীয়া ঘোৰা আৰু বিভিন্ন ধৰণৰ বিৰল পক্ষী দেখা যায় ইয়াতে
অ ঠিকে কৈছা আৰু পৰিৱেশটো কেনেকুৱা পিছে তাৰ
অহ ইয়াৰ মানে বহুত মানে ই এক সমৃদ্ধ অ জীৱ বৈচিত তৰ অঞ্চল এই অ ডিব্ৰু চৌক খোৱা ৰাষ্ট্ৰীয় উদ্যানখন
হয় হয়
আৰু তোমাৰ এই চোৰাং চোৰাং চিকাৰ আৰু বন ধ্বংসৰ সমস্যা দেখা গৈছিলে চাগে হয়নে এতিয়াও দেখা যাই চাগে
হয় এতিয়াও দেখা যায় কিন্তু আমাৰ অ কি কয় এইটো অসম চৰকাৰে এটো এটা খোব গুৰুত্ গুৰুত্বপূৰ্ণ ভূমিকা আহ কৰিছে। ইয়াক ৰোজ কৰিবলৈ। হয়।
আৰু তুমি ইয়াৰ বিষয়ে আৰু হ'ম
হয়, অ' আৰু আমাৰ অ' ৰাষ্ট্ৰীয় উদ্যান আমাৰ অসমৰ বাবে গুৰুত্বপূৰ্ণ, কাৰণ বন ইয়াতে বিভিন্ন ধৰণৰ বন্যপ্ৰাণী আৰু বনজ সম্পদ সংৰক্ষণ কৰা হয়। আৰু এই বনজ সম্পদ বন্যপ্ৰাণীয়ে ব আমাৰ অ' অসমৰ বাবে তে আমাৰ ভাৰতবৰ্ষৰ বাবে গৌৰৱ। যেনে আমিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আমি এশিঙীয়া গঁড় পোৱা যায়। আৰু ই আৰু ই আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ মানে, অ' আটাইতকৈ বেছি আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে পোৱা যায়। সেইবাবে ই এক গৌৰৱৰ। কথা আমাৰ অ
হয়, হয়। মই তোমাৰ অ বেছি দিন হোৱা নাই মাজতে গৈছি ছিলোঁ তোমাৰ কাজিৰঙালৈ। তাত তাত মানে তোমাৰ পৰিৱেশটো ইমানেই ধুনীয়া আছিলে ইমানেই ধুনীয়া চাৰিওফালে সেউজীয়াই সেউজীয়া মানে ভৰপুৰ আৰু। মানে এনেকুৱা লাগিছিল মই তাতেই থাকি দিওঁ নেকি? মানে কি চাবা তুমি? এইফালে সেই ফাল এই ফালে চালে গছ সেই ফালেও চালে সেউজীয়া এইফালে তোমাৰ বাঘৰ কি কয় তোমাৰ হাতীৰ জাগ গঁড়ৰ জাক টো এশেঙীয়া গঁড় যিটো আমাৰ অসমৰ পৃথৱীৰ বি বিখ্যাত বুলি কয় অসমৰ গঁড়। হয়নে? বহুত ধুনীয়া, গৈছিলা নে কাজিৰঙা?
হয়। মই গৈছিলোঁ, কিন্তু বহুত দিন হ'ল মই যোৱা। আৰু ভাবিছোঁ এদিনা কৈ, মিলাই যাম বুলি ভাবিছোঁ আৰু এদিন। হয়
আৰু সুয মানে কি জানা আৰু মোৰো মন আছে, সুযোগ পালে তোমাক সকলো ৰাস থ তাত ভ্ৰমণ কৰিব বিচাৰোঁ মানে। অকল কাজিৰঙা বুলিয়ে নহয়।
মই বৰ্তমানলৈ অকল মানস ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈয়ে গৈছোঁ আৰু সুযোগ পালে মইও মাৰ পৰিয়ালৰ লগতে এনেকৈ চাই আহিম বুলি ভাবিছোঁ। এইবাৰ গৰম বন্ধতে ভাবিছ একে লগত যাই চাই আহি বুলি। আ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আমাৰ ইয়াৰে ওচৰত। তাতে হয়, তাতে যাম বুলি ভাবিছোঁ।
অ', ওচৰতে নেকি ভালে দিয়া যাব পাৰিবা যেনে। আৰু মোক জনাবা কেনেকুৱা লাগিলে গৈ কিনে।
উ
তেতিয়া আমি মই মানে যা মানে মোৰো মন যাব চাগে তোমাৰ মৰ বা শুনিলে, কাৰণ ওচৰৰ যিটো মানে, এতিয়াতো সামাজিক মাধ্যমৰ যুগ ন' ফটো এনেকে চাৰ্চ কৰিলে দুখোন মোবাইলত ওলাই পৰে, কিন্তু যেতিয়া আমি সন্মুখৰ পৰা চাম তেতিয়া আৰু বেছি ভাল লাগিব। এনে
হয়, সম-সন্মূখৰ পৰা চোৱাত, হা, কি কয়?
মানে কি তোমাৰ, আহ যে এতিয়া কোনোবা চিনাকি মানুহৰ পৰা বা চিনাকি বান্ধৱীৰ পৰা যদি সেইখিনি অভিজ্ঞতা শুনো কেনেকুৱা লাগিলে গৈ কেনে এতিয়া আৰু চাগে যাবলৈ দুগুণ উচ্ছাস পাৰিব।
হয়, আৰু যিটো নেকি, যিটো আমি মোবাইলত বা সেনেকৈ পোৱা যায় আমাৰ। তাত গৈজ আমি নিজ চকুৰে দেখা অভিজ্ঞ
একদম বহুত বেলেগ। সেইকাৰণে আমি যিমান পাৰো ফুৰিব লাগে ন'।
অ' সেইটোৱে আৰু। তাৰপিছত আৰু উম কি কয় আৰু এই বিদ্যালয় মহাবিদ্যালয়তো এই বিষয়ে অধিক সজাগতা সৃষ্টি কৰা উচিত হয়নে?
হয়, হয়। যিহেতু এবাৰ অ' আমাৰ মানে যি ৰাষ্ট্ৰীয় উদ্যানসমূহত চোৰাং চিকাৰ আৰু বন ধ্বংস কৰি কৰাৰ এটা সমস্যা এইটো তাৰ বাবে। বিদ্যালয় আৰু মহাবিদ্যালয়।
উম সেয়ে কব গলে মানে সকলোৰে সহযোগিতাৰ প্ৰয়োজন মানে এই ক্ষেত্ৰত।
হয় আৰু যিহেতুকে যিহেতুকে এইবোৰে আমাৰ অসমৰ গৌৰৱ, সেইবাবে আমি নতুন প্ৰজন্ম মই বিশেষকৈ
হয় নতুন প্ৰজন্মৰে আমি বুজিব লাগিব ঠিক কৈছা। উম। বাৰু আজি তোমাৰ লগত কথা পাতি বহুত নতুন তথ জানিলো মানে ময়ো আনন্দ পাইছোঁ ঠিক আছে এতিয়াৰ বাবে বিদায়, পুনৰ দেখা হ'ব আৰু নতুন নতুন বিষয়ত আৰু আলোচনা কৰিম আমি। ঠিক আছে। তুমি ভালে থাকিবা দেই। দিয়া ঠিক আছে আহ।